হয়। উম হেল্ল
নমল আপোনাৰ আহ প্ৰিয় ক ডগিটো
হা
আপোনাৰ প্ৰিয় উৎসৱ কি?
মোৰ প্রিয় উৎসৱ এ হ হলী
অ আপোনাৰ প্রিয় উৎসৱ হলী কাৰণটো?
কাৰণটো মানে হলীত মানে আমি বহুত আনন্দ কৰিব পাৰো মানে ৰং চং সানিব পাৰি সেইকাৰণে আৰু ভাল লাগে আৰু
আচ্ছা
আৰ আপোনাৰ?
মোৰ মোৰ প্ৰিয় উৎসৱ ক'ব গলে আচলতে মোৰ বিহু হয় মানে বিহু কাৰণ আমি যিহেতু অসমীয়া আমাৰ দেহে প্ৰাণে আমাৰ আমাৰ দেহে প্ৰাণে আমাৰ তেজে তেজে আমাৰ কি হয় আমাৰ বিহুটো গাত গাত আছে
হয়, হয়।
বিহু নামটো শুনিলে আমাৰ এটা উৎসাহিত হয়। তো বিহু মানে এটা মানে ভাল দিন আৰু এটা ফূৰ্তি পাতা দিন। যিটো আমাৰ বিহু আহ অসমৰ বিহু হ'ল প্ৰধান উৎসৱ সেই হিচাপত আমাৰো বহুত প্ৰিয়, ত সেই হিচাপে ক'ব গলে মোৰ বহুত প্ৰিয় মোৰ বিশেষকে পাৰ্চনেলি বহুত প্ৰিয়। ত' অসমত যিটো বিহু এ বিহু আচলতে তিনি প্ৰকাৰৰ, তিনিটা বিহু আছে। প্ৰথমটো হ'ল আ প্ৰথমটো আমাৰ ৰঙালী বিহু, তাৰপিছত ভোগালী বিহু, তাৰপিছত তোমাক এ কি আহে এ হেৰি বুলি কি হয় কাটি কঙালী বিহু, উ কঙালী বিহু ত ব'হাগ বিহু আচলতে আমাৰ আহ আমাৰ যিটো বছৰৰ আগমনি তো সেই হিচাপত বছৰৰ যিটো আৰম্ভণি সেই হিচাপত পালন কৰা হয়। ফূৰ্তি পাৰ্ত্ৰা কৰা হয়। বহাগ বিহুত আমাৰ কি হয় সকলো অসমৰ সকলো প্ৰান্তত যিটো আমাৰ খেলপথাৰ বা ঘৰে ঘৰে ধৰক তেনেকুৱা আৰু আহ খেলপথাৰ কি হয়? কি হয়? যে আমাৰ নাচনীবোৰ, আহ ঢুলিয়াবোৰ, আমাৰ যিটো বাঁহী বজোৱা মানুহ পেঁপা বজোৱা ত এইবোৰ চবেই একেলগে ত দল হয়। দলে যিটো হুঁচৰি দল বুলি কোৱা হয় ত' কি হয় আমাৰ বিহু বিহু নাচে, বিহু নাচে আহ ফূৰ্তি বাৰ্তা কৰে, আমাৰ বহুতো খেলা ধূলা হোৱাও দেখা যায় যে আমাৰ গোটেই এ বহুতো খেলপথাৰত বা তেনেকুৱা হেৰিৰ পৰা খেলা ধুলাও হোৱা দেখা যায়। এ বহুতো সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে যিবোৰ খেলা ধূলা যে ধৰক আহ কাবাডী হওক, আহ আৰু উঠা বহাত তেনেকুৱা যিটো আমাৰ খেলা ধূলা তেনেকুৱা কৰা হয় আৰু তাৰ পিছত কি হয় আহ অংশগ্ৰহণ অংশগ্ৰহণসকলৰ কি হয় এ এটা কেণ্ড ফাষ্ট ত তেনেকুৱা তেনেকুৱা এটা প্ৰাইজ থাকেটো, যাৰ বাবে এইটো খেলা হয়, আহ চবে উৎসাহিত হৈ থাকে যে কোনে ফাষ্ট বা ছেকেণ্ড বা থাৰ্ড কোনে
হয় হয়।
সেই হিচাপত ভোগী ৰঙালী বিহুতটো বহুত আনন্দিতৰ উৎসৱ, সেইকাৰণে মোৰ বিশেষকৈ ভাল লাগে। তাৰপাছত আহিলে আমাৰ ভোগালী বিহু ভোগালী বিহুত আচলতে ভোগালী বিহু হ'ল এটা ভোগ কৰাত সময়। এই ভোগালী সময়ত কি আচলতে আমি ভোগেই কৰো কাৰণ এ সেই ভ ভোক মানেহ হ'লে খুৱা লোৱা। ধৰা ভোগালি বিহুত পিঠা লাৰু বহুত বনোৱা হয়। এ চিৰা দৈ হওক বা তেনেকুৱা বহুত খোৱা হয়। একদম ভাল লাগে। এ আৰু দেখা যায় গুৱাহাটী গুৱাহাটী মানে কি আমি য'ত চহৰত থাকো ত' গাঁও বোৰতো হয়য়ে, কিন্তু আমি চহৰত থাকো যিহেতু তো চহৰত বহুতো দোকান হয় পোহাৰে ত কি হয় আমাৰ এই পিঠাল আৰু বিক্ৰী কৰা হয়। নিজাৰ হাত হাতেৰে বনাই কিনে আহ পেকেজিংটো ভাল কৰি কিনে ত তেনেকুৱাকে আমাৰ বিক্ৰী কৰা দেখা যায় আৰু কি হয় আমাৰ যিটো অসমৰ সন্মান অকল কাপোৰে নহয় এ ত সেইটো হ'ল গামোচা। ত গামোচা অকল আমাৰ আমাৰ কাৰণে কাপোৰ নহয় আমাৰ কাৰণে সন্মান এটা। কাৰণ আহ এই সন্মানিত মানে মানুহক এইটো সন্মানিত কৰিবৰ কাৰণে ত' অ এই কাপোৰটো দিয়া হয়, আমি দেখা পাওঁ দিয়া হয়। যে সন্মান এটা ত সেইটো কাৰণে আহ ভোগালী বিহু আচলতে সেইটো কাৰণে বিখ্যাত আচলতে তাৰপিছত আহিলে আমাৰ কঙালী বিহু
কঙালী বিহু
আচলতে এই কংগালী বিহুতো হয় কি মানুহ এটা মানে নাটনি হয় মানুহৰ বহুত নাটনি হয় চহৰততো বেছি দেখা নাযায় দিয়ক কিন্তু যিটো আমাৰ গাঁৱে ভূয়ে সেইটো আমাৰ অ গাঁও ভোয়ে বেছি হয় কাৰণ তাতে খেতি বাতি কৰা মানুহবোৰে যিটো খেতি বাতি কৰা নাই তাতে কি হয় সেই সময়ত বানপানী হয় বানপানী হয় বা কিবা আহ প্ৰাকৃতিক দুৰ্যোগত প্ৰাকৃতিক কাৰণত মানে খেতি পথাৰ নষ্ট হৈ যায় ধ্বংস হৈ যায় তো সেই হিচাপত কি হয় মানুহৰ যিবোৰ শস্য উৎপাদন শস্য উৎপাদন কৰিলে হয় যিমান খিনি কৰিলে হয় সিমান খিনি আহ নহয় কিনে তাতকে অলপ কম অলপ মানে বেছি কম হৈ যায় যাৰ ফলত আহ মানুহৰ নাটনি হয় ত তেতিয়া কি কৰে মানুহে যিটো আমাৰ তুলসী গছ তুলসী গছৰ তলত বা এই চাকি জ্বলাই ত তেনেকুৱা চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয় যাতে আগন্তুক সময়খিনি আহা যটো আহিব ভৱিষ্যতৰ যিটো সময় সেইটো যাতে ভাল হওক সেই হিচাপত প্ৰাৰ্থনা কৰা হয় যাতে আগন্তুক সময়খিনি ভাল হয় তেনেকুৱা আপোনাৰ
আৰু মোৰ প্ৰিয় ৰং নীলা আপোনাৰ
অ মোৰ মোৰ আচলতে প্ৰিয় ৰংটো হ'ল সেউজীয়া আপোনাৰ কাৰণতটো কি মানে নীলা হোৱাৰ কাৰণটো
নীলাতো মানে অলপ নেচাৰেল মানে প্ৰাকৃতিক এ ৰঙনা এইটো আকাশৰ দৰে নীলা আৰু
অ আকাশৰ মানে বিগ বিশাল উম
আৰু মোৰ মানে ক্ৰিকেট ভাৰতীয় ক্ৰিকেট মোৰ নৰ নীলা সেইকাৰণে ক
আচ্ছা অ অ অ সেইটো সেইটো আচলতে গৰ্ব কৰিব লগা কথা যে ভাৰতত নহয় নীলা আৰু ত আকাশৰ ৰং ত মানে বিশালতা মানে
হয় হয় হয় আৰু আপোনাৰ কাৰণটো
মোৰ কাৰণটো আচলতে সেউজীয়া কলো ন এ সেউজীয়া মানে কি, এতিয়া যিটো চাব পৃথিৱীৰ ওপৰৰ পৰা চালে কি হয় এটা ৰং দেখা যায় নীলা সেউজীয়া এটা তেনেকুৱা ৰং দেখা যায়
হয় হয়
আচলতে সেউজীয়া ৰংটো দেখা যায় কাৰণ কি গছ গছনিৰ কাৰণে আমাৰ পৃথিৱীৰ কা কালাৰ তো মানে ধৰক অলপ পৰিমাণে যে সেউজীয়া দেখা যায় ওপৰৰ পৰা আহ যিটো আমাৰ আহ বিশ্ব ভূখণ্ডৰ পৰাও কৰা আন্তৰিকৰ পৰা এই তেনেকুৱা গছ গছনিবোৰে আমাক কি দিয়ে উশাহ নিশাহ ল'বৰ কাৰণে কি অক্সিজেন দিয়ে
হয় হয়
আমাৰ এই চিষ্টেমটোৰ কাৰণে মানে কি আমাৰ আমি জীয়াই আছো ন উশাহ নিশাহ ল'ব পাৰি ছো গছ গছনিৰ পৰা সেই হিচাপত আমাৰ লাভ হৈছে তেনেকুৱা কাৰণত মোৰ প্ৰিয় সেইকাৰণে মোৰ প্ৰিয় মানে সেউজীয়া কালাৰটো ধৰক অলপ তেনেকুৱা ভাল লাগে কাৰণে উম আৰু আপোনাৰ প্ৰিয় খাদ্য কি
প্ৰিয় খাদ্য বুলি ক'লে ভাত আৰু দালিয়ে আমাৰ অসমীয়া সেয়া
আচ্ছা এইটোটো হয়, এইটো আচলতে মোৰো হয় ক'ব গ'লে। অ', যিটো আমাৰ লোকেল খাদ্য আৰু মোৰ ভাল লাগে মানে অ', লাইট খানা যিটো পেট ঠাণ্ডা হয়, মানে মাংসবোৰ খালে চাব অলপ গাতো মানে তেনেকুৱা ধৰণৰ মানে গৰম গৰম ফিল আহে তো
উম।
উম। আপুনি কিবা কব বিচাৰিছিলে?
মই কিবা মানে আপোনাৰ প্ৰিয় খেলটো কি?
অ', মোৰ আচলতে প্ৰিয় খেল ফুটবল। ক্ৰিকেটো খেলো মাজে মাজে কিন্তু আচলতে মই ভাবো যে আমাৰ যিটো ফুটবল যিটো আমাৰ ভাৰতবৰ্ষত যিটো ফুটবলটো এইটো বহুত আণ্ডাৰ ৰেটেড হৈ আছে। মানে আগবাঢ়িব পৰা নাই, ত' সেই হিচাপত যেনেকুৱাকে আমাৰ ক্ৰিকেটটো বহুত অ', ভাৰতত মানে বহুত উন্নত ক্ৰিকেটটো তে-তেনেকুৱাকে ফুটবলটো আগবঢ়াই লৈ যাব লাগে। এই আমাৰ এতিয়া হৈ আছে ফিফা ৱৰ্ল্ড কাপ। ত' তাতে আমাৰ কি ভাৰতৰ টিমে নাই কিন্তু ক্ৰিকেট আহ কিন্তু ক্ৰিকেটত কি আমাৰ যদি ক্ৰিকেটত ৱৰ্ল্ড কাপ হয় তাতে ভাৰত কিন্তু এ ক'ব গ'লে এটা ৰজাৰ নিচিনা, ভাৰতৰ টিমটো। অ', ৰজা এইটো ৰজা হৈ আছে, আগতে প্ৰথমতে আছিল মানে আগতে আছিল অষ্ট্ৰেলিয়াৰ টিমটো বহুত হেৰি আছিল। উম, এতিয়া ভাৰতে বেছি আছে তেনেকুৱা তে মই ভাবো যে ভাৰত মানে ফুটবল, ফুটবলৰ ক্ষেত্ৰতো ভাৰতখন অলপ আগবাঢ়ক। যাতে অলপ নামটো হওক তেনেকুৱা উম, তেনেকুৱা।
ভাৰতত ক্ৰিকেটৰ বাহিৰে সকলো খেলতে অলপ হৈ আছে ।
অ', উম, মানে ক্ৰিকেটটো কি বহুতৰ মাজত মানে প্ৰায় ভাগ চবেই চায়, ত তাৰ কাৰণে কি হয় বাকী খেলাবোৰ যি তোমাৰ কাবাডীও হয়, কাবাডী নেশ্যনেল টিমো আছে তেনেকুৱাকে ডমিনেট হৈ আছে।
হয় হয় হয়, বাকি খেলবোৰক নামি যাই মানে ।
অ', ক্ৰিকেটৰ কাৰণে নামি যায়, কাৰণ ক্ৰিকেটৰ ফেন বেছটো বহুত বেছি।
সেইটোৱেই, আৰু
আচলতে এ ফুটবল খেলাটো মোৰ ভাল লাগে কাৰণ, যিটো আমাৰ আহ মানে ধৰক ভাল লাগে আৰু মানে তেনেকুৱা আৰু, আৰু কি কব বিচাৰিছিলে?
আৰু আপুনি কি কব?
আচ্ছা, আপুনি আহ এতিয়ালৈকে কোন কোন জোগাত মানে গৈ পাইছে? মানে কি অনুভৱটো কেনেকুৱা মানে কিমান জেগাত? কেনেকুৱাকে অনুভৱ।
মই এনে বিশেষকৈ বিশেষকৈ বাহিৰত যোৱা নাই, অকল একবাৰে শ্বিলঙত গৈছিলো মানে সৰু থাকোতে এ ক্লাচ ছিক্স বা ফাইভ মানত গৈছিলো।
আচ্ছা।
যাই কিনে
মানে তেতিয়া একো ভালে বেছি ভাল লগা আছিল মানে বহুত বৰষুণ দি আছিলো দেখা পোৱা নাছিলো।
অ', অ', তাতেতো তেনেকুৱাই।
অ', সেইটোৱে মই যাই কিনে সেনেকে ৰাতিপুৱা পাঁচটামান গৈছিলো। যাই কিনে গধূলি আহি পাইছো, আহ। ছয়টা-সাতটা মানত গধূলি আহি আহিছে
অ, আচ্ছা! মানে তাৰে জাগাৰ অনুভৱটো কেনেকুৱা, সেইটো ক'বচোন?
এক, একদম মানে বঢ়িয়া লাগিছে, বঢিয়া ঠাণ্ডা-ঠাণ্ডা বতৰ, একদম মানে মজা লাগিছে।
অ, মানে ক'ব গ'লে গুৱাহাটীতকে, মানে গুৱাহাটীৰ যিটো পৰিৱেশ তাতকে কিন্তু শ্বিলঙৰ পৰিৱেশটো অলপ ঠাণ্ডা, তা তাতে মানে বেছিভাগ সময়ত যিটো বৰষুণ দি থাকে, অলপ অলপকে বৰষুণ পৰি থাকে, আৰু ক'ব গ'লে ভাৰতৰ বেলেগ প্ৰান্ততকে এ, মানে ন যিটো আমাৰ উত্তৰ-পূৰ্বাঞ্চল, ঠাণ্ডা অলপ। মানে ইতিয়া চাব, কম থাকে অ, আৰু তাৰে মানুহৰ চিভিক চেন্সটো বহুত বেছি। আৰু আহ, মানে চাফা-চুতুৰাৰ ক্ষেত্ৰত অ, যিটো চাফা-চুতুৰা ক্ষেত্ৰত যিটো
অ, সেই
উত্তৰ-পূৰ্বাঞ্চলটো যিটো ইমান মানে আগবঢ়া।
হয়, হয়।
উম, তেনেকুৱা, আৰু অ' মই আচলতে এ, বেছি দিন হোৱা নাই, মই অসমত ক'ব গ'লে, অসমত মানে নৰ্থ-ইষ্টত বেছি ফুৰিছো, মানে কি শ্বিলঙত গৈছিলো যোৱা বছৰ।
হয়, হয়।
যোৱাবছৰ শ্বিলং গৈছিলো। মই গৈছিলো লাইট লোম তাৰপিছত, আৰু যিটো আমাৰ চেভেন-চিষ্টাৰ যিটো ৱাটাৰ ফলটো
হয়, হয়।
তাতে গৈছিলো, মানে অনুভৱটো মানে কি ক'ম, মানে বহুত ভাল লাগে। এনেকুৱা লাগে যে, অলপ বেলে-বেলেগ দেশত আহি গৈছো, মানে বেলেগ উন্নত দেশবোৰত আহিছো। ইমান চাফ-চুতুৰা হওঁক, মানে ভাৰতত কোৱা হয় ন, যে ভাৰতখন লেতেৰা। তেনেকুৱা কিন্তু আচলতে চাব লাগে যে, কোনটো চাফ-চুতুৰা। অ'।
অকল মানুহে কয়, ভাৰতৰ লেতেৰা জেগাতে চাই মানে ভাল
অ', অ', মানে এটা জেগা, বা এটা মানুহৰ ক্ষেত্ৰত, বা তেনেকুৱা যিকোনো এটাত ভাল-বেয়া দুটাই থাকে।
হয়।
আপুনি এতিয়া আপোনাৰ ওপৰত কথা যে, আপুনি কোনটো লয়। এটা ভাল বেয়া ভালতো চুজ কৰিব লাগিব নহ! যদি বেয়াটো কৰি থাকে, বেয়াটো মানে ওপৰত পাব। ত', তেনেকুৱা, এতিয়া ক'ব গ'লে, দিল্লী মু দিল্লী, মুম্বাই বা সেইবোৰ জেগা বহুত উন্নত।
তাতে কি হয়, আহ, প্ৰদূষণো, প্ৰদূষণৰ পৰিমাণ বেছি। উম, ত, তাৰে কাৰণে অলপ কি হয়, এ ধৰক আৰু গাড়ী-গুৰাৰ চাউণ্ড আহ, হৰণবোৰ বেছি। তাতে হাল্লা-হোল্লা বেছি হৈ থাকে। কিন্তু আমাৰ যে, নৰ্থ-ইষ্ট এ, তাতে অলপ
হৈ থাকো।
শান্ত পৰিৱেশ, যিহেতু গছ-গছনিৰ পৰিমাণে বেছি, আৰু নে নেচাৰৰ বহুত হেৰি আছে, পাহাৰ-পাহাৰ বহুত আছে, ত তেনেকুৱা, মানে ভাল লাগে। নদী এ আৰু ক'ব গ'লে অসমখন এটা নদীৰ মাতৃক দেশ বুলি কোৱা হয়। ত, তেনেকুৱা আহ, আমাৰ এতিয়া প্ৰধানত নদী দুটা। ব্ৰহ্মপুত্ৰ আৰু বৰাক। ত' তেনেকুৱা, মানে সেই হিচাপত আমাৰ অসমখন উন্নত। ত' তেনেকুৱা, মানে ক'ব গ'লে ন ৰ্থ ইষ্ট খন এটা ভাৰতৰ ভিতৰত নৰ্থ ইষ্ট খন হল এখন ভাল ঠাই। আজিলৈ ৰাখিছো অঁ পিছত কথা পাতি আছো।